কি কৰি আছা
কাইলৈ ছোৱালী পৰীক্ষা আছে যে পঢ়িবলৈ দিছো মই ওচৰতে বহি আছো ।
অঁ কিহৰ পৰীক্ষা আছে কাইলৈ?
কাইলে হাফিলি।
অঁ নহয় কাইলৈ কি বিষয় আছে
অঁ কাইলে অসমীয়া আছে তাকেই মুখস্থ কৰিবলৈ দি থৈছো তাই কষ্ট কৰি আছে অলপ পিছত বোলো লিখিবলৈ দিম আৰু
উম মই এইয়া বহিছো অকমান লৰা কোচতে লৈ
অঁ
একদম নাথাকেই নহয় নিষ্পত্তি ইফালৰ পৰা সিফাল সিফালৰ পৰা সিফাল কৰি ফুৰে
উম শুব হোৱা নাই তাৰ
উম শুব হোৱা মানে শুইছে ভাগৰ লাগিছে দিনটো দৰি ঢাপৰি ফুৰা মই বোলো বহুত দিন হ'ল তোমালোকৰ খবৰ খাতি এটাও পোৱা নাই মই বোলো সেইকাৰনে
উ ভালে কৰিলা আৰু তোমাৰ খবৰ খাতি ল'বলৈ সময় মইয়ে নাই আৰু ফোনো নকৰা নাহাও আমাৰ ফালে
এ নহয় মানে হেৰি হয় লৰা লগত লাগি থাকো নে যায় যে মানুহজনো আকৌ মানে দেউতাও কামলৈ গুচি যায় যে
আহিবাচোন আহিবা দুইজনে এপাক এদিন মানুহজনকো লৈ আহিবা ল'ৰাকো লৈ আহিবা দেখাই নাই নহয়
তাকে যাম যাম দিয়া এদিন যাব লাগিব উম ল'ৰা এতিয়া দুবছৰ ই হ'লগৈ বাৰু
অ দেখাই না তোমালোকে ফোন চোন কৰিবলৈ বাদিলা পাহৰিলাই আৰু
এ পাহৰা নাই অ মনত থাকে ল'ৰা পৰাহেন নোৱাৰোঁ আৰু তোমাৰ আজিকালি ল'ৰা ছোৱালী ফোন চোৱা কি খুব মানে তুমি ক'বই নোৱাৰি আৰু অকল ফোনটোকে চাই থাকিবলৈ লাগে লাগে
অ আৰু মতা ল'ৰা বিলাক এনেও আমনি বেছি যে কচু কুটি
মানুহ জনু ওলাই গুচি গ'লে তোমাৰ লৰাটোক ফোনটোকে চাই পেলাই মই কাম কেইটা কৰিব পাৰো
অ দেউতা ঘৰতে আছ নে
উম ঘৰতে আছে ঘৰতে আছে মানুহজন কামত পা অহা নাই বাৰো
অ দেৰি হ'ব চাগে অহা
উম দেৰি হ'ব অকমান
অ
তোমাৰ ভাত তোমাৰ দালি তাৰ পিছত আকৌ প তল ভাজিম হেৰি মানে চিনেমা চাবলৈ যোৱা কথা আছিলে তাৰ পিছত সেইকাৰণে মানে তোমাৰ দালি আৰু ভাজি বনালৈ ভাতকেইটাহে উঠাবলৈ আছে
কেইটা বজাত আছে টিকেট
তোমাৰ আঠটা বজাত টিকেট মানে এ যোৱা কথা আছিলে এতিয়া বৰষুণ আহিলে যে
অঁ
তোমাৰ আকৌ যাবলৈ অসুবিধা হ'ব নহয় বাইকত তোমাৰ ল'ৰা লৈ পেলাই কেনেকে যাবা
অ সেইটো হয় বাৰু
সেইটো কাৰণে কেনঞ্চেল হৈ গ'ল মানে যোৱাটো
অ অ
আৰু ৰ'দ বতৰত ভাল লাগে তোমাক বৰষুণৰ বতৰত তোমাৰ টিতি বুৰি গৈছিলে ন উম আৰু বৰষুণৰ বতৰ তোমাৰ তিতি বুলি গৈ চিনেমা চাৰও ভাল নালাগে
অ মই আজি
ই নকবা আৰু এই দেখিবা ৰ'দ এই কা বৰষুণ মই পতককে ব বতৰটো মুকলি কৰি দিয়ে ৰ'দ লাই যায় আকৌ পিছত শুে দেখিবা বৰষুন
মই তিতি তিতি আহি পেলাই ছাগলী তাগলী বান্ধিছো তোমাৰ
উ তোমালোকৰ সিফালে মাছ মাছ ওলাইছে নে
মাছ চাছ ধৰিলে পাই মাছ ধৰিলে পাই সেই লাঙিও পাতিছে যে লাঙিটো এটা দুটা লাগে
অ ডাঙৰ হৈছে নে নে সৰু সৰু
সৰু সৰুৱে তোমাৰ সৰু সৰু কাৱৈ দিলা মাছ বিলাক ত গৈ ভেচেলি মাছবিলাক এনেকে লাগে আগত আকৈ মাৰিলেও পুতি চুতি কাৱৈ তিলা কিবা কিবি পায়
দিয়া হেৰিও ঘৰত খাই থাকিব লকে হয় কিবা এটা কিবা এটা ওলাই থাকে আৰু তোমাৰ মাছ থাকে কিবা এটা লগত বনাব মানলে সেই এটাও ওলাই শাক এটাও ওলায়
প্ৰায় বইল খোৱাই হয় যে বইলৰ লগতে খাওঁ এইবোৰ টেঙা মৰা ঔটেঙা চঔটেঙা দালি চালি এনেকৈ কিবা কিবি দিয়ে খাওঁ হয় যওঁ
অ তোমাৰ বইল খাইয়ো ভাল লাগে নহয়
উম আমাৰ প্ৰায় ব্ৰইলে চলে ইমান হেৰি নচলে মাছ হলেও মাংস হলেও ব্ৰইলে চলে
অ আৰু নহয় তোমাৰ এই কি বুলি কয় এনেকে ঔটেঙা পুঠি মাছ এনেকে তোমাৰ খায়ও বহুত ভাল লাগে আকৌ
উম বহুত ভাল লাগে
আমাৰ এইফালে মানে কি হয় তোমাৰ মাজতে পানী বাঢ়িলে তাকে ব বৰষুণ মানে বহুত দিব লাগিব তেতিয়া পানী অকনমান বাঢ়ে তেতিয়া মাছ চাছ এটা ওলাই আহ এতিয়া নোলাই তোমাৰ কিনি খাবই লাগে
অ আ মই কিনি মাছ ম আজিলৈকে তেনেকে কিনি নাখাওঁ হ'লেও কেতিয়াবা কচ মাছ চন্দা মাছ খাবলৈ মন গ'লে কিনি খাওঁ আৰু
উম কচ মাছটো খাই পেলাই ভাল লাগে বাৰু কিন্তু আকৌ বেয়া নহয় খোৱাটো
অঁ তাকে আমাৰ সেই কচ মাছটো বৰকে মই খাব, ৰাতি জানো কি বনাওঁ, আছে দিম আৰু এইটো কি চব্জি দাংবডি, ভাত কেৰেলা, আলু। এনেকে কিবা কিবি আছে বনোৱাই নাই কি বনাম জানো? চিন্তা কৰি আছো।
অ' হয় দিয়া, এ তোমাৰ, তুমি আৰু ছোৱালীহে কিবা এটা বনাই মেলি খালেই হ'ল আৰু।
উম মানুহ মানুহজন নায়ে নহয়, আমি দুজনে খোৱাহে। তাকে অকলে, অকলে কেতিয়াবা খাবলেও মন নাযায়। হেল্ল'
সেইটো হয় অ', অকলে বনাই খাবলেহে মন নাযায়, তোমাৰ লগ এটা থাকিলে ধৰি লোৱা বনাব লাগিবই খাব লাগি, উম আৰু নহয় এনেকুৱা এটা কথা আহে তোমাৰ ধৰি লওক বনাব লাগিবই, খাব লাগিবই এনেকুৱা এটা হয়। কিন্তু ধৰি লওক অকলে থাকি এ খাম নহয়। এ আকৌ এলাহ লাগিছে বুলি মানে, ভাত বনাবলে মন নাযায়
অ', সেই তেনেকুৱা হয় অ', তুমি কব তাঁত চাত বোৱা নে নোবোৱা?
মই তাঁত চাত মানে হেৰি মাজতে বৈছিলো তাৰ পিছত এই ল'ৰা হোৱাৰ পৰা নোবোৱা হ'লো, এই ল'ৰাৰ লগত লাগু তেনেই যাই যে টাইম কন।
অ', অ'।
ল'ৰা ডাঙৰ হ'লে লগাওঁ বুলি ভাবিছো আৰু। অ', কি মেখেলা লগাইছিলা?
এই নীলা কালাৰৰ, আমাৰ সেই বুকুত পিন্ধা মেখেলাহে। সেই লগাই থো মোৰ এখন ওলালে, তাৰপা মোৰ যা এজনীও লগাইছিলে মানে। তাই ভাগৰ খন ওলোৱাই নাই। মোৰ ভাগখন নোলাল ত তাইভাগৰখন আজি বোৱাহেঁতেন কাইলৈ ওলালেঁতেন আজি সেয়া দিনৰ দিনটো ম ঘৰত নাইয়ে। তাপা তাই তেওঁ নাহিলে, আহি আঁহিছিলে ৰাতিপুৱা মই বোলো মই আজি ঘৰত নাথাকো বোলো তই জাগে যা, তাৰপৰা তাই গুচি গলগে আজি নব'লে কাইলৈ পৰাহে বৱ আৰু ববলৈ বতৰো এয়া হে।
উম হয়েওঁ, মই ল'ৰা ডাঙৰ হলে লগাম বুলি ভাবি থৈছো বাৰু, কি হয়।
অ', এ বব জানা যদি লগাব লাগে, এই এতিয়া তুমি লগাব নোৱাৰা ল'ৰা যিহে আমনি আৰু মানুহো নাথাকে নহয় ঘৰত।
উম নাথাকে, নাথাকে আৰু মানে তোমাৰ কি কৈছো বাপেক যিহে তাতে সুতে কাটিব
উম ঘৰলে। মাৰ মাজতে গৈছিলো এ দূৰ হয় নহয় তেনেকে গৈ থাকিবলৈ তোমাৰ এবছৰ। সমানেই হ'ল মানে।
অঁ মা এতিয়া ঘৰত কোন -কোন আছে ভাইটি আৰু মা দেতাহে থাকে।
উম ভাইটি আৰু মা দেউতা।
অ'
তুমি গৈছা নাই ঘৰলে?
মই যোৱাই নাই আজি ভালেমান দিন হ'ল এই ছোৱালী পৰীক্ষা এদাই হলে মানেহে যাম বুলি ভাবিছো ঘৰত ফোন কৰি কৰি মাতি আছে আহ আহ বুলি মই যাবলে আহে অকলশৰীয়া নহয় জানো। দেখোন
উম আৰু সেইটোতো হয়েই আৰু তুমি এতিয়া ইস্কুলত ছোৱালী স্কুলত দিয়া পাছত আৰু ই স্কুল ক্ষতি কৰিটো তুমি গাও ফুৰিব নোৱাৰা।
উম এই স্কুল ক্ষতি কৰিব নোৱাৰে। স্কুলৰ পৰা ক্ষতি কৰিলে কমপ্লেইন আহেই ইস্কুল ক্ষতি কৰিব নোৱাৰে বুলি
উম সেইটো হয়।
উম সেইটো কাৰণে ইস্কুল ক্ষতি কৰা নাই। আৰু এতিয়া ক্ষতি কৰিবও নোৱাৰে দিয়াচোন। ক্লাছ থ্ৰী পেলেগে যে এনে প্ৰথম শ্ৰেণী হোৱাহেতেনো বেলেগ কথা আৰু কিতাপবোৰ যিহে তান পঢ়াব
উম উম ক'বাই হ'লে
উম সেইটো কাৰণে মানে মই সেই। কৰাই নাই।
আৰু পঢ়াটো মেইন আজিকালি যুগত নপঢ়িলে একো কামেই নাই গম পোৱা নে।
উম নকবা আৰু।
আমি এতিয়া গম পাই আছো নহয়।
সেইটোৱেটো এইটো নপঢ়ালে একো নহয়ে নহয় চব ফালে পঢ়া হেৰি কৰিব লাগেই
উম,
জানো কি হয় নাজানো আৰু পঢ়াত ইমান এটা চোকা নহয় গাধা।
এ এতিয়া তুমি গম নোপোৱা ও এতিয়া বহুত সময় আছে আৰু।
উম,
লাহে লাহে পঢ়িব ইমান হেৰি কথা নাই হ'লেও
তাকে হেবাৰ পায় ন নোৱায় নে ভালকে পঢ়িবলৈ ভগৱান। মানেহে জানে আৰু।
উম না তুমি । অট দিবাকমানা আৰু
অঁ-
এ' গুৰুত্ব দিলেও এইবোৰ যিহে চাবজেক্ট বিলাক টান পঢ়াবলে অকমান হেইয়ে।
হেটো হয় বাৰু উম্‌। মানুহজনে ফোন চোন কৰিছে নাই?
মানুহজনে ফোন কৰিয়ে আছে- কৰিয়ে আছে বাও। মই আজি ৰাতিপুৱাই কথা পাতা। আজি দিনৰ দিনটো ফোন কৰিবলৈ সময় নাপালোৱে, ফোন কৰায়ে নাই।
অ'- তাকে। ফোন চোনটাক
এ' তাক বোলো ফোন কৰিম বোলো। এতিয়া পঢ়িছে যে, এ' হেৰি কামত ব্যস্
সেইটো হয় বাৰু। আৰু বা কামত লাগি থাকিলে তোমাৰ ফোন কৰি থাকিবলৈও দি বেয়া হয় নহয় কথাটো।
উম' উম'।
বাক্‌ ইয়েম্‌ শাহু মাহঁতৰ ভাল, মাহঁতৰ দেত তাহাঁতৰ
ভালে-ভালে চবয়ে ভাল।
অঁ' সিহঁতবিলাক তোমালোকৰ ঘৰৰ পৰা দূৰতহে হব্‌ পায় ন?
এ' ইমানো দূৰতে নহয়, ওচৰতে। দেতা নায়ে দেতা কাম পা অহাই নাই।
অ' ওচৰতে অঁ। অঁ মানে তুমি এনেই দিনত দেখা পাই মেলি থাকা ন?
অ দিয়াত-দিনত দেখা-পোৱা হৈ থাকে আও। হাল বালেনে পথাৰত?
পথাৰত তোমাৰ এচাহ বালে বাৰু!
আমাৰ বোৱাই নাই, কি হব নাজানোঁ আও।
অঁ এচাহ বাই থৈছে বাকী খিনি বোৱাই নাই। এ' সাতৰ পাছত
আম্‌- আমাৰ কঠীয়া হৈছ তিকেই ৰুবলে। এতিয়া হালেই বোৱা নাই নহয়, হাল বালে মানেহে গম পাম আও।
অঁ, তাকেহে বতৰৰ গতি এইয়া দেখিছানে এতিয়া বৰষুণ দি দি পিছত মাটি ৰুব সময় তোমাৰ ৰ'দ দি দিব এগং খৰাং মাৰি পঠিয়াই যোৱাবাৰ সেয়া তেনেকুৱা
যোৱাবাৰ সেয়া আমি চাৰি চাহ চাৰি চাহ বাই বাই ৰুইছো
উম্‌'- আৰু আমাৰ যে পানী সিঁচি যোৱাবাৰ আপোনাৰ, তোমাৰ কি কৈছোঁ, পানী সিঁচি ৰুব লগীয়া হৈ গৈছে।
অ', আমাও হেই-পা-যোৱাবাৰ পানী আহিছিলে বাও।
অঁ- পানী সিঁচি ৰুব লগীয়া হৈ গৈছে। নহ'বা আমা ইয়াত পানী নাইকিয়া হৈ গ'লগে। তাৰছত ওচৰতে নদী এখন আছ্‌ নদী এখন আছে বুলিহে, নদীখনপা তোমাৰ- মটৰ লগাই পানী সিঁচিবলগীয়া হৈ গৈছে।
অঁ, আমাও পানী সিঁচিব লগীয়া ন'হলে বৰষুণ দিলেগে যে, তেনেকেই শুকানে শুকানে ৰুব -অ' মানে- হেৰি- মানে লাষ্টত পানী পালেগে আও, হ'লেও ধান ভাল ন'হলে, ধান সোপা বেয়া হ'ল।
উম', তোমালোকৰ মাটিৰ ওচৰতে নে? ঘৰৰ ওচৰতে নে?
মাটি ঘৰ ওচৰতে বেছি সময়, বেছি দূৰ নহয় মানে তুমি অহা যোৱা কৰি, অহা যোৱা কৰি থাকিব পাৰা আৰু আৰামত।
অ', এই ওচৰতে হলে ভাল অ', এতিয়া আমাৰ বিলাকৰ দূৰ হয় অকণমান মানে তোমাৰ সেইকাৰণে অকণমান দিগদাৰে হৈ যায়
অ', তো বহুত হেৰি হয়।
বাৰু ঠিক আছে হ'ব দিয়া তেতিয়াহলে, ফোন এটা কৰি থাকিবাচোন মাজে মাজে, মই মানে হেই লৰা শুৱাওগে আমনি কৰি আছে। যে
অ', ঠিক আছে দিয়া অ', হ'ব।